বাহ কি কৰি আছা?
এ, ময়ো এনেই আছো ৰবা মোবাইল চাই আছিলো অলপ। কি খবৰ পাতি ভাল?
খবৰ পাতি কিনো ভাল হ'ব, আছো দিয়া ভালে ঠিক থাকে কব পাৰি তোমাৰ?
এ, মোৰো সেয়ে দিয়া কিনো কৰিবা আৰু চলি আছো আৰু সেয়ে মোবাইলত চাই আছিলো আৰু মানে আমিতো জানাই আমি মধ্যবৃত্ত শ্ৰেণীৰ মানুহ ত, তাৰে ওপৰতে কিবা চাইছো আৰু মোবাইলতে ভিডিঅ' এটা।
হয়, এতিয়া মধ্য়বিত্ত মানুহৰ জীৱনত আৰু কেতিয়াবা সুখ- শান্তি আছে নে, চব ফালেদি সমস্যাই- সমস্যা তোমাৰ, কোনো ফালেদি সুখ নাই আৰু যদি জীৱনত সুখো আহে তোমাৰ দুখ আহোতেও বেছি সময় নালাগে সেনেকুৱা ধৰণে আৰু কেতিয়াও মানে, সুখ উপ- উপভোগ কৰিব নোৱাৰা আৰু মধ্যবিত্ত হিচাপে সকলো ফালে তুমি সকলো বস্তু তুমি কৰিব লাগিব, সকলো বস্তু তুমি দিব লাগিব, অথচ তুমি সুবিধাও নাপাবা সিমান।
হয় দিয়া একেবাৰে ঠিক কথা কৈছা আৰু যিটো মধ্যবৃত্ত শ্ৰেণীৰ যিটো মানুহ আছে তেওঁলোকে বেছি মানে দুখীয়া হ'ব নোৱাৰে, বেছি ধনী হ'ব নোৱাৰে, সেই মাজত থাকি যায় আৰু মানে বেছি দুখীয়া দৰে দেখাবও নোৱাৰে, ধনী হও দেখাব নোৱাৰে মানে মানুহ ভাবে যে বহুত, পইচা আছে তেওঁলোকৰ, কিন্তু আচলতে তেওঁলোক মানে যিটো ঋণৰ যি ধাৰ যাই থাকে, ঋণৰ ধাৰ যাই থাকে তো যিবিলাক তেওঁলোকে কৰিব লাগে মানে, দুখীয়া থাকিব নোৱাৰে ন', এজন মধ্যবিত্ত শ্ৰেণীৰ মানুহে ভালো থাকিব লাগিব, সমাজখনক দেখুৱাবলৈ ত' তাৰ কাৰণে য তেওঁলোকে, ঋণ লয় সেইটোও তেওঁলোকে ভৰি থাকিব লাগে তলে তলে। তো, মানুহ গম নাপায় নহয় যে মানুহ ভাবে যে এই গাড়ীখন লৈছে ইমান টকা হৈছে ইয়াৰ কিন্তু তলত যে তেওঁলোকে ঋণ লৈ থৈছে সেইটোতো নাজানে ন, আৰু ঋণটোতো তেওঁলোকে মাৰিব লাগিব কাৰণ মধ্যবৃত্তি শ্ৰেণী যিহেতু ধনী নহয় দুখীয়া, খীয়া নহয় মধ্যবৰ্তী যিহেতু মাৰিবতো লাগিবই নহ'লেতো আমাকে আমাক কিমান কথা শুনিম ভাবাচোন একবাৰ তুমিওতো -তুমিওতো মধ্যবৰ্তী শ্ৰেণীৰে মানুহ নহ এজন ময়ো সেই, ত' কিমান আমি দৈনন্দিন জীৱনত দেখি থাকো ন', এইবিলাক কি ক'বা। তাৰ ওপৰত বহুত কথা দিয়া।
হয় দিয়া মানে যদি ভালকে ভাবোঁ আৰু যে মধ্যবিত্ত লোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাটো মানে শেষ নাই আৰু ক'বলৈ গ'লে। যিমান ধৰণৰ সমস্যা আছে সেইবিলাক মধ্যবিত্তৰে তুমি হোৱা দেখিবা সাধাৰণতে। আৰু যিবিলাক তোমাৰ মধ্যবিত্ততকে ওপৰৰ শ্ৰেণীৰ লোক তেওঁলোকৰ কিন্তু ইমান সমস্যা হোৱা তুমি নেদেখিবা সাধাৰণতে বা তেওঁলোকৰ তলৰ অংশৰো মানুহৰ ইমান সমস্যা নাই জীৱনত যিমান মধ্যবিত্ত লোকৰ সমস্যা আৰু কবলৈ গ'লে হয়নে?
হয় দিয়া, ঠিক কৈছা এই তোমাৰ যিটো মধ্য শ্ৰেণীৰ যিটো মানুহ আছে সেই মানুহবিলাকে তোমাৰ ধৰি লোৱা ল'ৰা -ছোৱালী বিলাক যে আছে ল'ৰা- ছোৱালীবিলাকক পঢ়াবও লাগে, তাৰ কাৰণে জানে আজিকালি অ', ডাঙৰ মানুহ এজন কৰিবলৈ কিমান পইচা লাগে কিমান, পইচা লাগে আৰু তোমাৰ সেইবিলাক পইচা যদি তোমাৰ দিব নোৱাৰে তো -তো জানাই তুমি আজিকালি একো হ'ব নোৱাৰেচোন। ধৰি লোৱা এজন মধ্যবিত্ত শ্ৰেনীৰ পৰিয়ালে নিজৰ ল'ৰা বা ছোৱালীটোক ডক্টৰ বা ইঞ্জিনিয়াৰ কৰিব খুজিছে ত' তাৰ কাৰণে তোমাৰ তেওঁক কচিঙত দিব লাগিব এই ডাঙৰ -ডিঙৰ যিবিলাক ই, টিউশন আছে বা ক'চিং সংস্থা আছে তাতে দিব লাগিব, দিয়াটো টকা লাগিল তোমাৰ সেই টকা দিয়াটো ইমান সহজ কথা নহয় ন', মধ্যবিত্তিৰ কাৰণে ত' তোমাৰ সেই মাহেকীয়া হওক বা তোমাৰ এই পইচাটো ইনকামটো কম হয় ন', তাতে তোমাৰ আৰু যিবিলাক টেক্স, দিব লাগে মধ্যবিত্তি টেক্স দিব লাগে তোমাক জানাই। আজিকালিতো সকলো বস্তুতে টেক্স দিছেই চৰকাৰে লগাই দিছে আৰু তো, টেক্সো দিব লাগে আমি তাৰে ওপৰত এই -এই ল'ৰা ছোৱালীৰ যি পঢ়া শুনা সেই- সেইবিলাকো চাব লাগে ন ', তেওঁলোকে বয় এজন দেউতাক বা এজন মাক, যিবিলাক অন্যান্য যিবিলাক তোমাৰ নিজৰ লাগতিয়াল বস্তু ত, সেইবিলাকো কিনিব লাগে। সেইবিলাক কিনিবগে লাগে ত' এইবিলাক কিমান চাব ন', এইবিলাক এজন মধ্যবিত্তিৰ শ্ৰেণীৰ মানুহ এজনে কিমান চাব এইবিলাক চাওঁতে- চাওঁতে মানে বুঢ়া হৈ যায় আৰু ক'বলৈ গ'লে মানে, বয়স হৈ যায় আৰু এইবিলাক কৰোতে- -কৰোতে এই, ই -এম -আই যি আছে ই- এম -আই সেইবিলাক মাৰোতে -মাৰোতে মানে বুঢ়াই হৈ যায় আৰু,
হয় দিয়া আৰু তুমি ছাত্ৰ- ছাত্ৰীৰ কথা যিহেতু ক'লা মানে মধ্যবিত্ত হিচাপে ছাত্ৰ - ছাত্ৰী, মধ্যবিত্ত যিবিলাক ছাত্ৰ- ছাত্ৰী থাকে তেওঁলোকৰ জীৱনতো তোমাৰ সুখ- শান্তি নাই বুলি ক'বই পাৰা, যেতিয়া- যেতিয়াৰ পৰা জনা হয় আৰু তোমাৰ, ধৰা যেতিয়াৰ পৰা পইচাৰ কথা জনা হয় বা ঘৰৰ সমস্যাৰ কথা বুজিব পৰা হয় তেতিয়াৰ পৰাই তেওঁলোকেও এটা মানসিক চাপত নিজে বুজিব ভুগিব লগা হয় আৰু ক'বলৈ গ'লে। সকলো ক্ষেত্ৰত নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰে বা সকলো ধৰণৰ যিবিলাক কাম থাকে নিজে, প্ৰচেষ্টা কৰে যে, মাক- দেউতাকক নজনোৱাকে হয়তো নিজৰ কামখিনি যদি সমাধান হয়, তেনেহ'লে সমস্যাটো কমি যাব সেনেকুৱা ধৰণৰ কথা আৰু তুমি যিহেতু ক'লা যে মানে, এই যিহেতু ই - এম -আই, ই - এম -আই বোলা বস্তুটো সেইটো সঁচাকৈ দে মানে বৰ, বেয়া মানে গোটেই জীৱনটো গুচি যায় আৰু সেই বস্তুটো কৰোতে বা সেই বস্তুটো মাৰি থাকোতে মানে মানুহে যিমান ইনকাম নকৰে তাতকে বেছি চাগে ঋণ পঢ়িহুধট সিমান পইচা দিব লগা হয় বা ব্যয় কৰিব লগা হয় আৰু ঋণ নললেও নহয় ধৰা নিজৰ, ঘৰুৱা সমস্যাতে হওক বা তোমাৰ ছাত্ৰ- -ছাত্ৰীবিলাকৰ জীৱনত লৈও কথা আছে নিজৰ ল'ৰা -ছোৱালী পঢ়াবলৈ বা নিজৰ কিছুমান খৰচ থাকে সেইবোৰ ধৰা যদি নিমিলে সেই হিচাপতো কৰিবলা হয় তে এনেকুৱা ধৰণৰ সমস্যাৰ বাবে, তোমাৰ মধ্যবিত্তি মানে মধ্যবিত্তৰ জীৱনটো সঁচাকে দেই মই ভাবিলে বৰ কষ্ট কৰি দিয়ে আমি নিজে যিহেতু সেনেকুৱা মানুহ আৰু ত' নিজে যেতিয়া ভাবো ভালকে তেতিয়া নিজে অনুভৱ কৰিব, পাৰোঁ যে কিমান কষ্টৰে আচলতে পৰিয়াল ডাঙৰ হ'ব লগা হৈছে, পৰিয়ালৰ মানুহবোৰ চলিব লগা হৈছে বা সেই পৰিয়ালৰ যিসকল ল'ৰা -ছোৱালী বা আগন্তুক প্ৰজন্ম তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব ক'বলৈ গ'লে?
একদম ঠিক কথা কৈছ দিয়া মানে যিটো আমাৰ মান মধ্যবৰ্তী শ্ৰেণীৰ ওপৰত যিটো মানসিক প্ৰভাৱ হওক বা তোমাৰ যিটো পইচাৰে প্ৰভাৱ হওক সেইটো দেখিবলৈ পোৱা যায় নটো বহুতেই বেছি আৰু তোমাৰ ধৰি লোৱা এই সমাজখন যি আছে সমাজখনে তোমাৰ যিটো মধ্যবৰ্তি শ্ৰেণীৰ মানুহ হওক, সকলক ইমান এটা গুৰুত্ব নিদিয়ে আৰু ধৰি লওক তোমাৰ ডাঙৰ যিবিলাক ধনী -গুণী মানুহ আছে তেওঁলোকক মানে যিবিলাক সমাজৰ যিবিলাক কাম হয় তেওঁলোকক আগ, মানে মাতে আৰু কিন্তু কামবিলাকতো সেই মধ্যবৰ্তী শ্ৰেণীসকলে কৰে ন, কিন্তু সেই মিটিংখনত বহিবলৈ বা সেই অনুষ্ঠানখনত বহিবলৈ ভাষণ দিবলৈ সেইবিলাক, এই ডাঙৰ -ডাঙৰ ধনী মানুহ আছে তেওঁলোকে মাতে ন, এই যিটো মধ্যবৃত্তী শ্ৰেণীৰ মানুহটো সেই মানুহটো কেৱল কাম কৰাৰ বাবে থাকি যায়, মই আৰু সেইটো বুলি ভাবোঁ আৰু বাকী তুমি দেখিবাই যে এই মধ্যবৃত্তী যিবিলাক মানুহ আছে বা আমি ধৰি লোৱা বা তুমি ধৰি লোৱা আমি মানে নিজৰ যি, টো সপোন সেই সপোনটোক মানে কেতিয়াও এজন ল'ৰা হিচাপে বা এজন ছাত্ৰ হিচাপে কেতিয়াও ব্যক্ত কৰিব নোৱাৰোঁ। আৰু মানে এনেকুৱা লাগে যে এই হ'ব দে মই যেতিয়া নিজে কৰিম তেতিয়াই নিজে এইটো কৰি ল'ম বা যেতিয়া মই কাম কৰিব পৰা হ'ম তেতিয়া মই নিজে সেইখিনি লৈ ল'ম। তো মানে ক'বলৈ এটা ভাল নালাগে আৰু মানে যিটো আমি পৰিস্থিতিবিলাক দেখি আহি থাকোঁৱেই যে, এইবিলাক কিমান পইচাৰ কাৰণে, কিমান মানে তোমাৰ হাল্লা হয় বা তোমাৰ কামৰ কাৰণে কিমান হয় বা তোমাৰ বস্তুৰ কাৰণে কিমান হয় ত' সেইবিলাক মানে ভাবিলে কিবা এটা বেলেগ চিন্তা হৈ যায় মানে, তুমিতো অনুভৱ কৰা এইবিলাক। তুমিও চাগে বুজিছা এইবিলাকৰ কথা তো, তোমাৰ অনুভৱটো কোৱাচোন? এনে মানে তোমাৰ কেনেকুৱা লাগে এইবিলাক দেখিলে বা তোমাৰ এনেকুৱা কথা ঘৰত মানে এনেকুৱা কিবাৰ কাৰণে কিবা কাইজা হওক বা তোমাৰ কিছুমান কাইজা পেচাৰ সেইবিলাক লাগিলে তো কেতিয়াবা দুখ- দুখ, কি অনুভব হয়নে?
দুখীয়া অনুভৱতটো হ'বই দিয়াচোন, মানে আহ, ধৰা আমাৰ ঘৰত সমস্যা হ'লেও আমাৰ মা দেউতাইটো আমাক নজনাই বাৰু ইমান, কিন্তু তথাপিও যিমান বয়স হিচাপেতো আমিও বুজি পাওঁ, কেনেধৰণৰ সমস্যা আৰু তুমি যিটো কলা আমাৰ যিবিলাক সপোন থাকে মই তাক, টো, মানে এটা উদাহৰণ দি বুজাও আৰু মানে, - ধৰি লোৱা এতিয়া ধনী ঘৰৰ এজন ল'ৰা আৰু একজন মধ্যবিত্তৰ ল'ৰা এয়া ধনী ঘৰৰ ল'ৰাজনে ধৰা এখন কিবা এটা বস্তু কিনিব বিচাৰিছে বা ধৰি লোৱা এখন নিজৰ গাড়ী এখন কিনিব খুজিছে বা বাইক, খন কিনিব খুজিছে তেন্তে তেওঁ মানে নিজে কৰিব পাৰিব নিজে ল'ব পাৰিব নিজৰ ইচ্ছা মতে ল'ব পাৰিব, যেতিয়া মন যায়। কিন্তু যিবিলাক মধ্যবিত্ত হওঁক তেওঁলোকে ভাবিব লাগিব আগতে চিন্তা কৰিব বা যিজন লৰা, ধৰা মধ্যবিত্ত পৰিয়াল যিজন ল'ৰাই ল'ব, তেওঁ হয়তো ভাবিব যে, মই তুমি কোৱাৰ দৰে আৰু মই যেতিয়া নিজে হয়তো পইচা ইনকাম কৰিম, বা নিজে পইচা আয় কৰিম, তেতিয়াহলে সেই বস্তুটো কিনিম বা সেই বস্তুতটো কৰিম সেনে, তেনেকুৱা ধৰণৰ চিন্তা এটা আহি পৰে আৰু আৰু বিশেষ ক্ষেত্ৰত সেনেকুৱা ধৰণৰ সমস্যা বহুত জটিল ৰূপে তোমাক দেখা দিয়ে। কাৰণ সেইটোৱে মানে এটা মানসিক চাপত অলপ পেলাই আৰু ক'বলৈ গলে কাৰণ নিজৰ ইচ্ছাবোৰ নিজৰ মনত মাৰি, পেলোৱা যেন হয়টো আচলতে। ত, সেনেকুৱা ধৰণৰ সমস্যা কি ক'বা আৰু মধ্যবিত্তৰ সমস্যাটো শেষ নহয় আৰু মানে এই ক্ষেত্ৰত চৰকাৰেও মই ভাবো যে চৰকাৰে এটা বেয়া দিশ যে, যিটো টেক্স বুলি যে কওঁ আমি যিটো কৰ দিব লগীয়া হয়, টো সকলোৰে ক্ষেত্ৰত সমান, হোৱাতো, জৰুৰী নহয় কাৰণ আমি যিমান হয়তো পইচা ইনকাম কৰোঁ সেইটো হয়তো বহুত নিম্ন পৰ্যায়ৰ তো সেই হিচাপত মই ভাবোঁ যে অলপমান কৰ হিচাপত কৰৰ ক্ষেত্ৰতো অলপমান আমাক যদি ধৰা যিবিলাক মধ্যবিত্তৰ লোক আছে তেওঁলোকক যদি অলপমান আজৰি দিয়া হয় বা অলপ- সঁহাৰি দিয়া হয়। ত' সেনেকোৱা ধৰণৰ কথা আৰু।
হয় দিয়া মানে এইবিলাক কথা যিমানে পাতিবা তুমি সিমানে তোমাৰ নিজৰ যিটো মনৰ দুখ সেই দুখটো মানে বাঢ়ি থাকিব আৰু কিমান তুমি ভাবিবা এইবিলাক কথা কিমান তুমি চিন্তা কৰিবা যিমানে চিন্তা কৰিবা তোমাৰ সিমানে তোমাৰ এইবিলাকৰ যিটো চিন্তা সেই চিন্তাটো বাঢ়ি থাকিব তোমাৰ যিটো মানসিক চাপ সেই মানসিক চাপো বাঢ়ি থাকিব তোমাৰ এইবিলাক কথা মানে শেষে হৈ নাহে এ দিয়া মানে যিটো মধ্যয়বিত্তি শ্ৰেণীৰ যিটো দুখ সেই দুখটো কেতিয়া খতম হ'ব নাজানো আৰু এই মধ্যবিত্ত যিটো পৰিয়ালৰে বহুত সংখ্যক ল'ৰা ছোৱালী এই ডিগ্ৰী বা এইবিলাক পঢ়িয়ে মানে নিবনুৱা হৈ থাকে তাৰ ওপৰতো মানে ইমান সেই নকৰে সেনেকোৱা থাকিলেও মানে যিটো মধ্যবিত্ত শ্ৰেণীৰ লোকসকল আছে তেওঁলোকৰ কাৰণে চলাটো দিগদাৰ হৈ যায় ত' বহুত আছে দিয়া ক'বলৈ গ'লে আজি আৰু নকও দিয়া আজি হ'ব দিয়া মানে দুখেই লাগি গ'ল এইবিলাক কথা পাতি
দিয়া দিয়া হব দিয়া